হেল্ল' কি কৰি আছ?
এ অচো ৰ এনে বহি। তই?
ময়ো ব এনেই আছোঁ ৰ আজি বৰষুণ দিছে অলপ ভাল লাগিছে
অ হঠাতে ডাৱৰ বৰষুণ দি দিছে ৰাতিপাৰত দি আছিল না
উম উম দি থাকিব ৰ কেইদিনমান দিলে ন ৰ'দ বহুত কেইদিন
সেইতোয়ে ৰ'ট দিলে বাৰু ব ন
উম বাকী ভাত চাত খালি নে নাই
নাই নাই দাই
উম হেৰি আৰু মই নাই খোৱা আৰু
বিষয় এটাত কথা পাতিব হ'লে ফোন কৰিলোঁ ৰহ তোক
অ', ক কি বিষয়
এ বিষয়টো মানে গুৰুত্বপূৰ্ণ বিষয়ে মানে যেতিয়া বৰষুণৰ বতৰটো গম পাইছ বানপানীটোতো বহুত হয় এইখিনি সময়ত অসমত
অ'
মানে বানপানীটোত আমি সৰুৰ পৰাই দেখি আহিছোঁ কিমান ক্ষতি কৰে মানে খিনি মানে মান মানুহবোৰকে হওঁক বা আন যান বাহনে মানে জ জীৱ জন্তু টোৱে হওক
অ', অ', এইটোৱে
সেয়াই আৰু বাকী এনেই বানপানী মানে চা যেতিয়া নদী বা খাল বা জল জলাশয়ৰ মানে পানী নিজৰ স্বাভাৱিক সীমা অতিক্ৰম কৰি মানে চাৰিওফালে ভূমি লগতে তোৰ গাঁও চহৰ তাৰপিছত তোৰ ৰাস্তা পদূলি লগতে তোৰ কৃষিভূমি আদি মানে ডুবাই দিয়ে আৰু তেতিয়া মানে তাক বানপানী বুলি কোৱা হয় এইটোয়ে জানো আমি। আৰু মানে সকলো হা
উম
মানে সকলো মানে বানপানীটোতো একেধৰণৰ নাথাকে না মানে কেতিয়াবা তোৰ লাহে লাহে বানপানীখিনি বৃদ্ধিও পায় আৰু আকৌ কেতিয় মানে পাহাৰৰ হঠাতে মানে নামি আহি মানে পানীয়ে মানে আকস্মিক মানে বান সৃষ্টি কৰি দিয়ে আৰু।
উম আচ্ছা আৰু তোৰ বহুতে ভাবে ন অকল বৰষুণৰ কাৰণে মানে বানপানীটো হয়।
উম
আচলতে ইয়াৰ মানে বহুত কাৰণ আছে তোৰ মানে যেতিয়া বৰষুণ দিয়ে অসমত ইয়াৰ মানে ওচৰীয়া পাহাৰীয়া অঞ্চলৰ অত্যাধিক বৰষুণ হয় মানে সেই পানী চব নদীৰে বৈ আহি আমাৰ জাগাবোৰত জমা হয় মানে আৰু তোৰ মানে যেতিয়া অসমৰ মানে ব্ৰহ্মপুত্ৰ নদী মানে যেতিয়া বৰষুণ দিয়ে তেতিয়াই মানে ডাঙৰ নদীটোত অসংখ্য উপনদী একেলগে মানে ফুলিলে বহু অঞ্চল মানে ডুব যায় আৰু বানত
সেইটোৱেই
যেনেকুৱা নেকুৱ তোৰ সোৱনশিৰি ধনশিৰি মানস বেকী কপিলি বৰাক ইবোৰ নদীয়ে মানে বানপানীত ডাঙৰ ভূমিকা দিয়ে
লয় লয় আৰু মানে এনে চা মানে অৰুণাচল প্ৰদেশ হ'ল বা মেঘালয় বা নাগালেণ্ড আৰু তো ভূটানৰ পাহাৰত মানে হোৱা বৰষুণৰ মানে পানীখিনি অতি দুৰ্বতিত মানে অসমলৈ নামি আহে তাৰ ফলত মানে নদীৰ পানী মানে ষ্টৰ কম হৈ কম মানে সময়তে মানে বহুত বাঢ়ি যায়।
উম, সেইটোৱে আৰু তোৰ বচৰৰ পিছত মানে এবছৰ ধৰি নদীত যেতিয়া তোৰ মাটিটো জমা হয় তেতিয়া তোৰ নদীৰ গভীৰতাটো কমি যায় আৰু অলপ যেতিয়া বেছি পানী আহে তেতিয়া নদীতো উপচি পৰে
তাকে তাকে আৰু পাহাৰতো মানে ধৰ বন ধ্বংস হ'লে মানে বৰষুণৰ পানীয়ে মাটিয়ে ধৰি ৰাখিব নোৱাৰে সেইকাৰণে মানে সেই পানীখিনি মানে তীব্ৰ বেগে মানে নামি আহি মানে বান আৰু ভূমিস্ৰণ সৃষ্টি কৰে আৰু।
সেইটোৱেই সিহঁতৰ বানপানী হ'লে প্ৰথম আগত মানুহৰ ঘৰৰ ওপৰতে পৰে না। কেঁচা ঘৰবোৰ ভাঙি যায় তোৰ পাকা ঘৰত মানে বেয়া হৈ যায় আৰু মানে বহুত পৰিয়ালে তোৰ বিদ্যালয় হওক নামঘৰ হওক বা বান সাহাৰ্য্য শিবিৰত আশ্ৰয় লবলৈ বাধ্য হৈ যায়।
সেইটোৱে আৰু মানে তোৰ অসমৰ মানে অধিক অংশ কৃষক কৃষিৰ মানে ওপৰতে মানে নিৰ্ভৰশীল বস্তুটো কাৰণ যেনেকে ধৰ ধান বা শাক পাচলি লগতে মৰাপাট সৰিয়হ আদি মানে খেতি মানে বানৰ পানীতে মানে নষ্ট হৈ যায় আৰু মানে বহু কৃষ ক্ষকে মানে ঋণ লৈ মানে খেতি কৰে ন' আৰু মানে বানৰ ফলত সেই ঋণ সে শোধ কৰাও মানে কঠিন হৈ পৰে মানে কৃষক সকলৰ বাবে
অ', সেইটোৱে আৰু তোৰ গৰু, ম'হ, ছাগলী, হাঁহ মুৰ্গী এইবোৰ মানে বহুত পৰিয়ালৰে মানে উপাৰ্জনৰ ৰাস্তা আৰু কিন্তু বানৰ সময়তো মানে এইবোৰক দিবৰ কাৰণে খাদ্য অভাৱ হয় আৰু তোৰ বহু পানী মানে বহু বহু মানে পশুবোৰে পানীত পৰি উটি কিনে মৰি যায় আৰু কিছুমান মানে বেমাৰত পৰে।
উম, তাকে আৰু মানে বানৰ বাবেতো বহু বিদ্যালয়ো বন্ধ থাকে। মানে কেতিয়াবা ধৰ বিদ্যালয়ক মানে সাহায্য শিকি শিবিৰ হিচাপে মানে ব্যৱহাৰ কৰা হয় আৰু তাৰ ফলত মানে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা পঢ়া শুনাও মানে অনিষ্ট হয় আৰু।
সেইটাৱে আৰু তোৰ হেৰি বানপানীৰ পিছত তোৰ স্বাস্থ্যজনিত সমস্যা বোৰো বাঢ়ি যায় এইটো বিশিদ্ধ খোৱা পানীৰ অভাৱ হয় তাৰ পিছত দূষিত পানী বেছি হয় মহ'ৰ বৃদ্ধি হয় তাৰ ফলতো ডায়েৰিয়া জ্বৰ বা ছালৰ ৰোগ এইবোৰ বহুত বেমাৰ হৈ যায়, ডেংগু চেংগু।
তাকে তাকে আৰু মানে বহু ঠাইত মানে ৰাস্তা দলং আৰু পথ পকী মানে নষ্ট হয় আৰু লগতে তোৰ তাৰ ফলত মানে তোৰ খাদ্য হ'ল বা ঔষধ চিকিৎসা আৰু মানে দৰকাৰী মানে কামসমূহ মানে সকলো মানে ঠাইত পিছুৱাব লগা হয়।
সেইটোৱে আৰু তোৰ বানপানীয়ে অকল এজন মানুহক নহয় ন' গোটেই মানুহকে ক্ষতি কৰে। কৃষি ক্ষুদ্ৰ ব্যৱসায় মাছ পোহা মানুহ, পৰিবহন কৰা মানুহ। তাৰপিছত মানে বজাৰৰ পৰা সকলো কে বস্তুতে লোকচান হৈ যায় আৰু মানু পানী হলে।
উম, উম, উম, তাকে আৰু মানে কিন্তু মানে বানৰ সময়ত আমি মানে এটা ভাল দিশো দেখুৱাব পাৰোঁ। মানে দেখিবলৈ পাওঁ মানে যেনেকে ধৰ মানে বহু যুৱ যুৱতী মানে, আ, বা
উম।
স্বেচ্ছাবি সংগঠনৰ আৰু মানে সাধাৰণ মানুহ মানে উদ্ধাৰ বা খাদ্য বিতৰণ বা চিকিৎ ইচ্ছা শিবিৰ আৰু মানে সাহায্য কামত মানে আগবাঢ়ি আহে আৰু। আৰু মানে সেইটো কাৰণে মানে সেই স সহযোগিতাৰ মানে মনোভাৱে মানে দেখুৱাইছে মানে বিপদৰ সময়তো মানুহে মানুহৰ কাষত থিয় দিব পাৰে আৰু।
অ'।
উম।
আৰু তোৰ মানে আৰু তোৰ মানে বান বানপানীৰ মানে সেই আৰু যেতিয়া আমি বানপানীৰ কথা শুনোঁ, আমি মানে ক্ষতিৰ কথাই ভাবোঁ। কিন্তু ইয়াৰ কিছুমান ইতিবাচক দিশোঁ আছে। তোৰ মানে বানে বহুতক কষ্ট দিয়ে তথাপি মানে ই প্ৰকৃতিৰ দৃষ্টিৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু।
উম, আৰু বানৰ পানীৰ লগত মানে উৰ্বৰ প এ, পানে পলি মাটিও আহে।
উম, উম।
আৰু এই পলি মাটিয়ে মানে মানে তো কৃষিভূমিৰ মানে উৰ্বৰতাটো মানে বৃদ্ধি কৰে আৰু। আৰু বহু কৃষকে মানে কয় যে বানৰ- পিছত মানে মাটিৰ মাটিত মানে নতুন শক্তি আহে আৰু পৰৱৰ্তী খেতিৰ ফলনোঁ ভাল হয়।
হয় হয় হয়। আৰু তোৰ মানে বানৰ ফলত পুখুৰী, তাৰপিছত জলাশয় বিল এইবোৰত মানে পানীৰে ভৰি উঠে আৰু তোৰ ইয়াৰ কাৰণে মাছবোৰ বাঢ়ি যায় আৰু তোৰ জলজীৱৰ অনুকুল পৰিৱেশ এটা সৃষ্টি হৈ যায় আৰু।
তাকে তাকে আৰু মানে পান এ বানৰ পানীৰ এটা মানে অংশ মাটিৰ তললৈ মানে সোমাই মানে তোৰ ভোৰ ভূৰ্গবস্তু মানে পানীৰ সুৰ পুনৰ পূৰ পুনৰ পূৰণ কৰি আনে বুইছ ন'।
অ', অ'।
আৰু মানে এই পানী মানে পিছতে মানে খোৱা পানী হ'ল বা কৃষি আৰু দৈনন্দিন জীৱনতো মানে সহায়ক হয় আৰু।
উম আৰু ইয়াৰ মানে ভাল দিশতকে বেয়া দিশটো বেছি। তোৰ কেতিয়াবা মানে বানপানীৰ পৰা স্বাভাৱিক জীৱনলৈ মানে উভতি আহিবলৈ মাহাৰ পিছত মাহ লাগি যায়। যদি বানপানী হৈ যায় ঘৰ চৰ নষ্ট হৈ যায় ত' ক'ত থাকিবি সেইটো আৰুতো তই হেৰি কৰিব নোৱাৰ।
উম, সেটোৱে। মানে কেতিয়াবা মানে এটা বানৰ পৰা মানে স্বাভাৱিক জীৱনলৈ মানে উভতি আহিবলৈ মানে মাহৰ পিছত মানে মাহ লাগি যায় না।
উম।
আৰু দিন হাজিৰা কৰা মানে বহু লোক মানে বানৰ সময়তো কোনো কাম নাপায়। দোকান বা পোহৰ হওঁক বা খুদ ক্ষুদ্ৰ ব্যৱসায় বা মাছ ধৰা, পৰিবহণ সকলো ক্ষেত্ৰতে মানে কমি যায় আৰু।
হেইতুৱেটো নে বানৰ বিষয়ে মানে বহুত আলোচনা কৰিব লাগে এইবোৰ বস্তু মানে। যিয়ে সক কলৰ মানে ঘৰ সম্পত্তি আৰু আপোনজনক হেৰুৱাই তেওঁলোকৰ হতাশা আৰু অনিশ্চিত অনুভৱ দেখা দিয়ে আৰু সিহঁতৰ মাজত।
সেইটোৱে আৰু মানে অসমৰ বানপানীৰ কথা উঠিলেই মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথাও আহে। কাজিৰঙা বিশ্বজুৰি বিখ্যাত হয়নে নহয় ত' তাৰ মানে ইয়াত মানে এশিঙীয়া গঁড় হাতী, হৰিণ আৰু বনৰীয়া মহ', বাঘ আৰু মানে বহুতো বন্যপ্ৰাণী বাস কৰে। বান আহিলে মানে উদ্যানৰ মানে বহু অংশ পানীত ডুব যায়। ত তেতিয়া মানে বহু মানে বন্যপ্ৰাণীও মানে ওখ ঠাই বিচাৰি পেলাই মানে উদ্যানৰ বাহিৰলৈ ওলাই আহে। তেতিয়া মানে পথ পাৰ হতে কেতিয়াবা গাড়ীৰ খুন্দাত মানে পানী প্ৰানীও মানে আহত বা নিহত হয়। আৰু সেই কাৰণে মানে বানৰ সময়ত মানে বহুত পথত মানে গাড়ীৰ মানে গতি সীমিত কৰা হয় আৰু। আৰু আনহাতে এইফালে তোৰ যেতিয়া তোৰ মানে কি বিশেষ মানে কি বুলি কয় আমাৰ মানে এইটো চা বিশেষ দসকলেও মানে এইটোও কয় যে মানে চা নিয়মীয়া বান কাজিৰঙাৰ মানে পৰিৱেশ অন্তৰ বাবে মানে দীৰ্ঘদায়ত উপকাৰী হয়নে নহয়। আৰু সেইকাৰণে মানে কাৰণ ই মানে ধৰ ঘহনি পূৰণৰ পুনৰ সজীৱ কৰি তোলে। আৰু লগতে মানে বলি মাটিও মানে কঢ়িয়াই আনে আৰু।
সেইটোৱে সেইটোৱে। ঠিকে কৈছা।
উম।
আৰু তোৰ মানে ক ক।
চা এনে বানৰ সময়ততো চৰকাৰৰ দায়িত্ব বহুত গুৰুত্বপূৰ্ণই হয়। আৰু মানে ধৰ উদ্ধাৰ অভিযান হওক বা নাৱৰ ব্যৱস্থা। আৰু অস্থায়ী মানে সাহাৰ্য্য শিবিৰ আৰু লগতে তোৰ খাদ্য, বিশুদ্ধ খোৱা পানী হওঁক আৰু ঔষধ আৰু মানে চি চিকিৎসাৰ সেৱা আগবঢ়োৱা হয়। লগতে তোৰ মানে বানবিদ্ধত ৰাস্তা
উম।
দলং হ'ল বা বিদ্যালয়ৰ মানে আন আন্তগাথ গাথনি মানে পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থাও কৰা হয়।
সেইটোৱে সেইটোৱে। আৰু তোৰ নদীৰ পাৰাতো মথাউৰি নিৰ্মাণ কৰে। আৰু মেৰামতিৰ কাম কৰে। মথাউৰিটো যদি ভাঙি যায় আৰু এইবোৰ চৰকাৰৰ দায়িত্ব হয় দেচোন।
সেইটোৱে সেইটোৱে। বাকী হেৰি আৰু কেৱল মানে চা চৰকাৰেই নহয় ন সমাজৰ ভূমিকাও মানে সমান গুৰুত্বপূৰ্ণই হয়। যেনে এ ধৰ বা বহুচ স্বেচ্ছাসেৱী সংগঠন বা ছাত্ৰ যুৱ সংগ গঠন হওক আৰু আমাৰ সাধাৰণ নাগৰিকৰ নাগৰিকে মানে খাদ্য কাপোৰ মানে ধৰ ঔষধ আৰু মানে এইটো কি বুলি কয় তোৰ মানে সামগ্ৰী বিতৰণ কৰে আৰু।
উম উম উম। আৰু চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলেও মানে ইয়াত সাহাৰ্য্য আগবঢ়াই আৰু।
হুম হুম।
আৰু তোৰ সামাজিক মাধ্যমৰ জৰিয়তেও মানে বহুতে হেল্প কৰে তোৰ আজিকালি গুগল পে, ফোন পে এইবোৰ আছে ন স্কেনাৰটো দি দিলেই হৈ যায়।
উম উম। আৰু মানে এতিয়া চা এটা গুৰুত্বপূৰ্ণ বিষয় মানে চা জলবায়ু পৰিৱৰ্তনটো। এতিয়া বিশ্বজুৰি যদি জলাবায়ু সলনি হোৱাৰ ফলত যদি বহু ঠাইত বৰষুণৰ ধৰণ বৰষুণ মানে ধৰণ বৰষুণৰ ধৰণ সলনি হৈছে হয়নে নাই?
হয়।
আৰু কম সময়ৰ ভিতৰতে মানে অত্যাধিক মানে বৰষুণ হ'লে মানে নদীবোৰো মানে দ্ৰুতভাৱে ফুলে আৰু লগতে বানৰ আশংকাও মানে বৃদ্ধি পায় আৰু। সেইকাৰণে বিজ্ঞানীসকলে কয় যে আৰু ভৱিষ্যত যদি এনে
চূড়ান্ত ব-বতৰজনিত যদি ঘটনাৰ সংখ্যা বৃদ্ধি পাব পাৰে। সেইকাৰণে মানে আমি বান ব্য বান ব্যৱস্থাপনাত মানে নতুন পৰিকল্পনা অতি মানে পৰিকল্পনা কৰাটো অতি প্ৰয়োজন আৰু আমাৰ মানে আমাৰ বাবে।
উম, উম, উম। আৰু মানুহবোৰে মানে আগতীয়াকেও পদক্ষেপ ল'ব লাগে আৰু তোৰ।
লাগে লাগে।
গুৰুত্বপূৰ্ণ নথি সোপাসমূহ বেগত ৰাখিব লাগে, শুকান